শুনিছা?
হেল্ল',
শুনিছা?
অ, শুনিছা নে?
অ, অ শুনিছো, শুনিছো।
অ, অ কি কৰি আছিলা?
মই তোমাৰ এইয়া এই চাহকমান খাই বহি আছিলো।
অ, অ আচ্ছা।
বাকী ভালনে?
বাকী মোৰ ভালেই বাৰু অ, তোমাৰ ভাল নহয়?
আহ, মও ভালে -ভালে আছো দিয়া আৰু পথাৰৰ ঘৰত দিম দ পথাৰৰ পা আহিছোঁহে মানে
অ', অ', অ', তাকে আহে। বাকী ঘৰ আমাৰ তোম অ কৰি আছা বাৰু অঁ।
অ, অ, অ।
বাকী ঘৰত সকলোৱে ঠিকে আছে নহয়?
ঘৰৰ সকলো ঠিকে আছে বাৰু দেই, পথাৰতে এতিয়া লাগি আছো যে সেইকাৰণে আকৌ।
অঁ অঁ আচ্ছা অঁ মই মানে তোমাক ফোন কৰিলোঁ, হা?
ভাত-পানী খালা নেকি?
অ ভাত-পানী মই খালো বাৰু অ, তুমি খালা নেকি?
অ অ ময়ো সেই খামহে, এই পথাৰ পৰা আহিছো যে খামহে। বাকী কোৱা কি কম কৈছিলা কোৱা?
অ তাকে মই তোমাৰ ফোন কৰিলো মানে হেৰি, এই মই এনেকে প্ৰজেক্ট এটা বনাই আছিলো তোমাৰ অলপ এনেকে লিখা মেলা কৰি আছিলো, তাকে তাৰ আমাৰ তোমাৰ কি হয়, বিজ্ঞানৰ মানে যিখিনি তোমাৰ ইমান উন্নত যে হৈছে এতিয়া সেই তাৰ ওপৰতে অলপ লিখা-মেলা কৰি আছিল মানে, তাকে বোলো তোমাৰ লগতো অলপ আলো তোমাৰ লগতো বোলো অলপ আলোচনা কৰো, তুমিও এ অলপমান নজনা কথাবিলাক কব পাৰিবা মই তাকে এতিয়া তুমি টো এনে জানাই, আমাৰ বিজ্ঞান প্ৰযুক্তি এতিয়া মানে কিমান খিনি উন্নত মানে হৈছে আগতকে, এতিয়া বিজ্ঞানৰ বিজ্ঞানৰ সহায়ত মানে মানুহে আচলতে কৰিব পৰা নাই কি? এতিয়া তোমাৰ বিজ্ঞানৰ সহায়ত মানুহে মহাকাশলৈকে মানে, উ মহাকাশ মানে পৰ্যন্ত পাইচেগে।
পাইছেগে হয়।
তেনে তেনেস্থলত আচলতে আমি আহ মানুহ হিচাপে আচলতে গৌৰৱান্বিত। কাৰণ আহ এইবিলাক যি বিজ্ঞান আচলতে মানুহৰ, যি উন্ন মানে উন্নতিৰ কাৰণেই সৃষ্টি কৰা হৈছিল। আৰু বৰ্তমান সেই বস্তুটো তোমান সেই বস্তুতো দেখা গৈছে, যে মানুহৰ মানে আগৰ তুলনাত এতিয়া বৰ্তমান বহুত খিনি উন্নত হৈছে। এতিয়া তুমি সেই যি মহাকাশ আছে, মহাকাশলৈ যোৱাৰ ক্ষেত্ৰত তুমি অ কি কবা কোৱাচোন বাৰু?
হয় হয় চোৱা, দেই এতিয়া মানুহৰ চোৱা প্ৰথম ই মানে বিজ্ঞানৰ ক্ৰৰ্ম বিকাশ বা আমি ক্ৰৰ্ম বিকাশ আৰম্ভ হৈছিলে বুলি যদি চাওঁ আৰম্ভ হৈছিলে তোমাৰ সেই জুই আৱিষ্কাৰৰ পৰাই হয় নে নহয়?
হয়, হয়, হয়, হয় নিশ্চয়।
সেই জুই আৱিষ্কাৰ পৰা ক্ৰৰ্ম বিকাশ আৰম্ভ হৈছিলে তেতিয়া। তেতিয়া সেইটো ক্ষেত্ৰত আজি সি তেতিয়াৰ পৰা আহি বৰ্তমানে চন্দ্ৰ, এতয়া চন্দ্ৰলৈ যোৱাৰ পৰা ধৰি আমাৰ যিমানবোৰ আছে
হয়, হয়।
গম পাইছা কথা খিনি, এইবোৰ গোটেইবোৰ আচলত আমাৰ বিজ্ঞান বা প্ৰযুক্তিবিদ্যাৰ গোটেইখিনি ফলতেই হৈছে। আজি তুমি আমাৰ আজি তুমি আমাৰ ভাৰতৰ ভাৰতৰ ক্ষেত্ৰতে চোৱা যদি ব্য মহাকাশৰ ক্ষেত্ৰত। ঈশ্বৰ এটা ইমান ডাঙৰ হেৰিও নহয়। আমাৰ ঈশ্বৰ যোনটো কথা কৈছো ঈশ্বৰৰ যোনটো হেৰি আছে ইমান ডাঙৰো নহয়। কিন্তু তত তথাপিতো আজি ঈশ্বৰৰেই কি কৰিছে ইমান খিনি চন্দ্ৰযানৰ পৰা ধৰি আজি আদি ত্য এল ওৱান আহ গোটেইখিনি গগন যান, এই ধৰণৰ আচলতে প্ৰকল্পসমূহ লৈছে। যাৰ জৰিয়তে আহ মানে কি কৰিছে এটা ভাৰতৰ এটা নতুন মহাকাশৰ এটা উন্মেষন ঘটাইছে। আহ মহাকাশৰ এ ক্ষেত্ৰখনত ভাৰতে এটা ডাঙৰ ভূমিকা পালন কৰিছে গম পাইছানাই? এতিয়া আমেৰিকা-জাপান আমেৰিকা-জাপানৰ দৰে দেশসমূহৰ আমাতকৈও যথেষ্ট উন্নত প্ৰযুক্তিবিদ্যা। অ বা নাচাৰ দৰে, হয় নাচ তাৰ দৰে মহাকাশ গৱেষণা সংস্থা থকা সেইটোতো বেলেগ কথা। কিন্তু ঈশ্বৰৰ দৰে এটা আহ ইমান ডাঙৰ আচলতে আহ সংস্থাও নহয় আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰতো আমাৰ ইমান খিনি সুবিধা নাই আজি তুমি যদি চাবলৈ যোৱা আমাৰ বলীউড হলিউডৰ এখন ফিল্ম বনাবলৈ যাওঁতে পাঁচশ ছশ কোটি টকাৰ বাজেট বনাই কিন্তু আমাৰ আজি মহাকাশ কোম্পানীটোৰ এনেকুৱা এটা অৱস্থা বা আমাৰ ঈশ্বৰৰ এনেকুৱা এটা অৱস্থা এখন আচলতে উম চন্দ্ৰযান বনাবলৈ যাওঁতে দুশ তিনিশ কোটি টকা আ দুশ তিনিশ কোটি টকা যায়। যাৰ তুলনাত ফিল ফিল্ম এখন ৰিলিজ কৰাৰ তুলনাতকে যথেষ্ট কম মানে অ যি হলেও কমেই তথাপিতো আজি এই সেই পইচা কিটা আচলতে আহ আমি বা তেনেধৰণৰ প্ৰকল্পসমূহাত ল'ব কাৰণে আজি ভাৰতৰ ওচৰত আহ টকাৰ অভাৱ বা আমাৰ অৰ্থ অভাৱ হয় মহাকাশৰ ক্ষেত্ৰখনত
হয় হয়
গতিকে আজি আমি যোনটো সময়তে আমাৰ গাওঁ গাঁৱলীয়া ঠাইত অন্ধবিশ্বাসৰ মাজত আবদ্ধ হৈ আছো তাৰতে কিন্তু আজি ছোৱালী মান বা ছোৱালী মানুহৰ আজি আমি আহ এই সৰু সৰু যোনবিলাক কথা ম মানে ছোৱালী মানুহৰ মাহেকীয়াৰ পৰা ধৰি যিমানবোৰ সেইবিলাক আমুক নকবি তামুক নকবি সেইবিলাকত লাগি আছোঁ আজি কিন্তু সেই ছোৱালীয়ে গৈ আজি মহাকাশত কিন্তু গৱেষণা কৰি আছেগে কথা খিনি কৈছো ইমান খিনি ইভয় লোচন হৈছে। হয় নে নহয় ইমান খিনি ভলিষ্যত আছে আৰু ভৱিষ্যতে ইয়াৰ হেৰিটো বাঢ়ি গৈহে থাকিব। আৰু এতিয়াও মানুহ এতিয়াও আচলতে বিজ্ঞানী সকলে এইটো ৰিচাৰ কৰি আছে যে বাহিৰত মানুহৰ বসতি কৰিব পাৰি নে নোৱাৰি বা বাহিৰতে পানীৰ সন্ধান বা বায়ুৰ সন্ধান পাব পাৰিছো নেকি সেইখিনিৰ ওপৰত কৰি আছে গতিকে আজি বিশ্বত আমেৰিকা, ভাৰত, ইউৰোপ, জাপান এইবিলাক দেশ যথেষ্ট দ্ৰুতগতিত আগবাঢ়িছে মহাকাশ বিহেয়ৰ ক্ষেত্ৰত এতিয়া ভাৰতে প্ৰকৃত সফলতাটো লাভ কৰিছে বুলি ক'বলৈ গ'লে আমি চন্দ্ৰযান তিনিৰ কথা ক'ব লাগিব। চন্দ্ৰযান তিনি আচলতে আহ যেতিয়া চন্দ্ৰৰ দক্ষিণ মেলত অৱতৰণ কৰিছিলে তেতিয়া আচলতে ভাৰতে এটা ইতিহাস নত ৰচনা কৰিছিলে মানে তোমাৰ কি হৈছিলে? ভাৰতবৰ্ষই প্ৰথম যেতিয়া চন্দ্ৰযান আৰম্ভ কৰিছিলে তেতিয়া আহ আচলতে দুইহেজাৰ ন চন নে এঘাৰ চন তেনেকুৱা কিবা এটা আছিলে সেইটো সময়ত আমাৰ ভাৰতৰ অৱস্থাই ইমানে বেয়া যে আমাৰ ওচৰত এখন নন মেটেলিক গাড়ী নাছিলে য'ত আমি মানে ৰ ৰকেটৰ ইঞ্জিনটো লঞ্চ কৰিবলে নিবলৈ মানে মাৰ্চত তাত উ হেৰি নাছিলে নল মেটেলি গাড়ী নাছিলে মানে উম তাৰপিছতে কি কৰা হৈছিলে ঠেলাত বা গৰু গাড়ীত কি কৈছিলে সেইটো সময়ত সেই ৰকেটৰ টুকুৰাবোৰ বান্ধি বান্ধি নিছিলে এতিয়া সেইটোৰ পৰা আজি অৱস্থালৈকে আমি যথেষ্ট উন্নত হৈছো। বা আমি চন্দ্ৰৰ চন্দ্ৰযান তিনিৰ পৰা আৰম্ভ কৰি আজি কেইদিনমানৰ আগত আদিত্য এল ওৱান আৰু বৰ্তমানে ভাৰতবৰ্ষত এতিয়া কি কৰি থকা হৈছে কিছুমান মহা বিজ্ঞানীসকলক বা মহাকাশ বিজ্ঞানীক ট্ৰেইনিং কৰাই থকা আছে বাহিৰত যাবৰ কাৰণে যথেষ্ট ভাল লাগিছে বা যথেষ্ট গৌৰম্বিত টো আমি, কাৰণ আহ গোটেই পৃথিৱীৰ ক্ষেত্ৰত যদি চাবলে যাওঁ যথেষ্টখিনি আগবাঢ়িছে ভাৰতত মানে গোটেই পৃথিৱীৰ ক্ষেত্ৰত যদি চা চাব যাওঁ, গোলকীয় ক্ষেত্ৰত মহা - মহাকাশ বি হায়ৰ ক্ষে আৰু ভাৰতত', ক্ষেত্ৰতো চাবলে গ'লে আমি ভাৰত বৰ্তমানে যথেষ্ট দ্ৰুতগতিত আগবাঢ়িছো সেইখিনিয়ে আৰু
হয়', - হয়', উম', - উম', তাকে, তুমি যিখিনি কথা কৈছা মানে গুৰুত্বপূৰ্ণ কথা কৈছা', এতিয়া আমাৰ, আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মানে উন্নতিৰ ফলত মানুহে এতিয়া', কেৱল চন্দ্ৰলৈ যোৱাই নহয়, তেওঁলোকে মংগল গ্ৰহ হওঁক বা আন', বহুতো গ্ৰহ', - গ্ৰহত মানে', জীৱন সম্ভৱ নেকি, সেই বিষয়েও মানে গৱেষণা কৰি আছে এতিয়া', আজিৰ যুগত তোমাৰ বহু বিজ্ঞানীয়ে মানে বিশ্বাস কৰে যে ভৱিষ্যতে মানুহে', পৃথিৱীৰ বাহিৰত, মানে পৃথিৱীৰ বাহিৰতো মানে বসবাস কৰাৰ', এই, চেষ্টা কৰিব, কাৰণ পৃথিৱীত জনসংখ্যা বৃ', বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তন আৰু মানে যি প্ৰাকৃতিক সম্পদৰ যি অভাৱ', সেই মানে সমস্যাবোৰ ক্ৰমান্বয়ে বৃদ্ধি পাই', -পাই', আহি আছে', সেয়েহে মানে ভৱিষ্যতৰ বাবে আন মা', আন গ্ৰহত মানে', আহ', বাসস্থান গঢ়ি তোলাৰ মানে সেই নাই, মানে বাসস্থান', গঢ়ি তুলিব পাৰি নেকি? সেই চি', সেই চিন্তাধাৰাসমূহ কিন্তু বৰ্তমানৰ কিছুমান বৈজ্ঞানিকে মানে কৰি থকা দেখা গৈছে', এতিয়া আহ মং', এতিয়া মংগল গ্ৰহক তোমাৰ পৃথিৱীৰ বাহিৰত মানুহৰ', আহ', বাসৰ বাবে সম মানে সম্ভাৱনা আম', কৰা এটা মানে গ্ৰহ বুলি ধৰা হয় কাৰণ এতিয়া', বিভিন্ন দেশৰ মহাকাশ সং', মানে সংস্থা যেনে তোমাৰ নাছা, হওঁক ইছৰো', তেনেধৰণৰ সংস্থাবিলাকে তোমাৰ আহ', মংগল গ্ৰহত তোমাৰ অভিযান চলাই আছিলে', এতিয়া বিজ্ঞানীসকলে তাত মানে, পানীৰ অস্তিত্ব বা বায়ুমণ্ডলৰ', মণ্ডল আৰু মানে জীৱনৰ তা', মানে জীৱ তাত জীয়াই থকাৰ মানে সম্ভাৱনা তেওঁলোকে', এ', বিচাৰি পাইছে বুলি মানে কিছুমান, কিছুমানে উল্লেখ কৰিছিলে', যদি মানে ভৱিষ্য', যদি', ভৱিষ্যতে তাত এ', মানে বসবাস কৰা মানে যোগ্য হয়, তেতিয়া পৰিৱেশ', তাৰ মানে তাত এটা ভাল পৰিৱেশ সৃষ্টিৰ, এ', কৰিব পৰা যায় মানে তাত, তেনে', তেতিয়া হ'লে আহ', তেনে পৰিস্থিতি এতিয়া কি হ'ব মানে ধৰা মানুহে পৃথিৱীৰ বাহিৰত', অ', মানে নতুন এটা জেগা স্থাপন কৰিব পাৰিব য'ত মানে পৃথিৱীৰ উপৰিও তেওঁলোকে মানে বাস', কৰিব পাৰে', এতিয়া কিন্তু অহ', এই কামটো আচলতে ভাবিবলৈ যিমানখিনি সহজ কিন্তু মানে', কামটো কৰি তোলাত কিন্তু বহুতখিনি মানে কষ্ট বা আহ', সেই পৰিকল্পনা লাগিব আচলতে আমাৰ',
হয়', - হয়', লাগিব', - লাগিব', অৰ্থৰ প্ৰয়োজনে হওঁক বা তোমাৰ', গোটেই চিষ্টেমৰ প্ৰয়োজন হওঁক, গোটেইখিনি আচলতে উন্নত লাগিব, হয়',
হয়', - হয়', আহ', আৰু তোমাৰ কি হয় এতিয়া তাত', আজি অক্সিজেনৰ অভাৱ বা অধিক ঠাণ্ডা', বা বেছি উম', খাদ্য পানীৰ মা', - মানে সমস্যা', আদি মানে তোমাৰ দীঘলীয়া কিছুমান মহাকাশ যাত্ৰাত', যাত্ৰাত আমাৰ এই ডাঙৰ - ডাঙৰ সমস্যাবোৰ বা প্ৰত্যাহ্বান', সময়', - সমে দেখিবলৈ পাওঁ এতিয়া', আহ', এতিয়া এটা প্ৰশ্ন উত্থাপন হয় যে পৃথিৱীৰ বাহিৰত মানে জীৱন আছে নেকি? সেই', প্ৰশ্নটো মানে আহ', এতিয়াও', - এতিয়া নিশ্চিতভাৱে পোৱা নাই', কিন্তু বিজ্ঞানীসকলে তোমাৰ বহু গ্ৰহ বা উপগ্ৰহত এ', মানে জীৱনৰ', সম', মানে তাত জীয়াই থকাৰ যি চিন সেই সেইখিনি বিচাৰি আছে বাৰু বৰ্তমান', কিন্তু আহ', কিছুমান গ্ৰহত, কিছুমান গ্ৰহত তোমাৰ পানীৰ সম্ভাৱনা পোৱা গৈছে বা', অহ', এতিয়ালৈকে কিছুমান বুদ্ধিমান জীৱৰ মানে স্পষ্ট প্ৰমাণ পোৱা নাই যদিও মানে তাত', কিছুমান চিন পাইছে যে তাত কিছুমান জীৱ থাকে বুলি। এতিয়া তথাপিও মানে গৱেষণ গৱেষণা অব্যাহত আছে আৰু ভৱিষ্যতে মানে নতুন তোমাৰ নতুন কিছুমান আৱিষ্কাৰৰ জৰিয়তে সেইসমূহ মানে আমি যাতে আৰু উন্নত কৰি তুলিব পাৰো বা', আহ', সেই গ্ৰহসমূহত আমাৰ জীৱন সম্ভৱ মানে সম্ভৱ হয় নে নহয়? সেই', প্ৰশ্নসমূহৰ মানে উত্তৰ ভৱিষ্যতলৈ আমি পাম বুলি নিশ্চয় আশা ৰাখিছোঁ', আৰু এই ক্ষেত্ৰত তুমি কি কবা মানে পৃথিৱীৰ বাহিৰত তোমাৰ জীৱন মানে সম্ভৱ হয় নে নহয়?
হয়-হয় নিশ্চিত ৰূপে আহ-আহ আজি চোৱা দেই, আজি তুমি আহ গোটেই ৱৰ্ল্ড ৰাইডত যদি গোটে কথাটো পাবা তুমি এলন মাস্কৰ নামটো শুনিছা মই যিহে টো তেখেতৰ কথাই ক'ব লাগিব কাৰণ তেখেত এজন এনেকুৱা এজন ব্যক্তি প্ৰথম কথাটো অৰ্থনৈতিক ক্ষেত্ৰখনৰ প্ৰথম তৃতীয় নাই, তৃতীয় ক্ষেত্ৰত তেখেতে এনেকুৱা এটা আচলতে ষ্ট্ৰেন্থ আছে যে এটা প্ৰাইভেট এটাচ পেজ মানে কি আচলতে স্পেচ কোম্পানী প্ৰতিষ্ঠা কৰিছে যোনটো স্পেচিক, আৰু যোন টো নাছা আচলতে এই যোনটো আমাৰ যোনটো বেৰিয়াম উইলমৰ আৰু আমাৰ সুনিতা উইলিয়ামছ গৈ আচলতে সেই নেচনেল স্পেচ ষ্টেচনত গৈ ফচি আছিলেগে। সাত, আঠ মাহৰ অন্তত তেখেতৰ কিন্তু স্পেচ কোম্পানীয়েহে আনিছেগেগৈ সম্পূৰ্ণৰূপে। আকৌ তেখেতৰ মানে একচুৱেলি তেখেতৰ যিসমূহ প্ৰকল্প অ, হাতত লৈ আছে বা আচলতে অসম্ভৱ কামবোৰো তেখেতে সম্ভৱ কৰি গৈ আছে। এনেকুৱাতো অ, আমি ক'ব নোৱাৰো যে ভৱিষ্যতে এটা বাহিৰত আমি বসবাসৰ উপযোগী নহ'ব বুলি ক'ব নোৱাৰো। যিহেতু বৰ্তমানেও যথেষ্ট খিনি আহ হেৰি কৰি আছে চন্দ্ৰতো যথেষ্ট খিনি এতিয়া আহ বহুত খিনিৰ সন্ধান পাইছে। এতিয়া আন তেখেতে আহ এতিয়া কি কৰিব চন্দ্ৰতে এতিয়া তেখেতে যোনটো তেখেতৰ এ আইৰ যোনটো চাৰ্ভাৰ চাৰ্ভাৰৰ আচলতে পাৱাৰ ছিষ্টেমটো চন্দ্ৰৰ পৰাই কন্ট্ৰল কৰিব বুলিও এতিয়া জনা গৈছে। মানে তাতে ৰবতে কাম কৰিব আৰু তেখেতৰ যিসমূহ এ আই চাৰ্ভাৰ আছে বা তেখেতৰ গোটেই কোম্পানীৰ বাবে যিমানখিনি এনাৰজি প্ৰয়োজন এনাৰজিনি - এনাৰজিখিনি পৃথিৱীত ডাইৰেক্লিপ পোৱা নাযাব বুলি কৈছে তেখেতে, এনেকুৱা ধৰণৰ বহুত প্ৰকল্প কৰিছে এতিয়া তেখেতে আৰু এটা কথা গম পাইছে ন জানো তেখেতে আচলতে ফিজিক্সৰ কিছুমান লও আচলতে তেখেতে ব্ৰেক কৰা দেখা পোৱা গৈছে। কাৰণ তেখেতে হৈছে এনেকুৱা এজন ব্যক্তি যি লঞ্চ কৰা ৰকেট খন আনি একে জেগাতে আকৌ আনি লেণ্ড কৰিছে। তেনেকুৱা ধৰণৰ আচলতে নতুন-নতুন কনচেপ আনি আছে। আৰু নতুন-নতুন নতুন আচলতে তেখেতে আনি আছে বা সম্পূৰ্ণ যদি আমি সংস্থাসমূহলৈ চাও ইছৰৰ পৰা ধৰি আমাৰ নাচা এইবিলাক যিসমূহ আছে। সেইসমূহে যথেষ্টখিনি কৰি আছে। গতিকে মই আশা কৰি - আশা কৰি মানে নহয় আচলতে আহ আজি কমেও বিশ, ত্ৰিশ বছৰ পিছত এনেকুৱা ধৰণৰ সন্ধানো পোৱা যাব যে মানুহ যিহেতু অলৰেডি গৈয়ে আছে মানুহ তাতে ৰিচাৰ্জৰ বাবে। নেশ্যনেল স্পেচ ষ্টেচনত থাকে। আহ এনেকুৱা ধৰণৰ সচাকে ব্যৱস্থা ওলাব, যাৰ জৰিয়তে মানুহে মহাকাশ ভ্ৰমণলৈ যোৱাৰ এটা চাগে সুযোগ হ'ব। মানুহে এতিয়া যি ধৰণে মানুহে স্কাই ডাইভিং বা স্কুবা ডাইভিং কৰে। আগতে ঠিক তেনেকে তাকে এনেকুৱা এটা সময় আহিব। এতিয়া সময়ত মানুহে মহাকাশলৈ ভ্ৰমণ কৰিবলৈ যাব। বাহিৰখন চাবলৈ যাব, গম পাইছে নে, গোটেই কথাখিনি তেনেকুৱাই এনেধৰণৰ উন্নত প্ৰযুক্তিবিদ্যা উন্নত মহাকাশ গৱেষণা সংস্থাসমূহ যিমানে উন্নত হ'ব আমাৰ কিমানে আহ, উন্নয়ন হ'ব। বা সিমানে আমি বু যোনটো কথা কছে নতুন-নতুন তথ্য পাম নতুন-নতুন তথ পালে আচলতে বসতি সুবিধা বা বসতি কৰিব পাৰিব বুলি মই